কথা পাতো দি। তে মই তোমাক সুধিব বিচাৰোঁ তুমি গান শুনি ভাল পোৱানে?
অ', মই গান শুনি বহুত ভাল পাওঁ, কাৰণ গান নুশুনাকৈ মোৰ দিনটো নাকা টেই। তাৰমানে গা গান গান মানে মোৰ লাগেই এতিয়া মানে সদায় এটা গান ৰাত তি নহ'লে মই কলেজৰ এয়া কিতা বন্ধ থাকিলে শুনোৱে ম গান মোৰ বৰ প্ৰিয়, মই গান এনে শুনি বৰ ভাল পাওঁ যেতিয়া মই সময় পাওঁ। এনে তুমি ভাল পোৱা নে গান শুনি?
তুমি কোৱাৰ কথাখিনিৰ সৈতে মই একমত। ময়ো গান শুনি বহুত বেছি ভাল পাওঁ। কলেজৰ পৰা অহাৰ পিছত মই গানে শুনি থাকো। আৰু গান শুনি শুনিয়ে মই ঘৰ বেছিভাগ কাম কৰোঁ। অ'। তোমাক অ' সুধিব আছিলে যে তুমি কেনেকুৱা ধৰণৰ মানে গান শুনি বেছিক কৈ ভাল পোৱা?
মই বেছিভাগ এ জুবিনৰ গান শুনি ভাল পাওঁ। মানে মই জুবিনৰ এতিয়া জানাই আমাৰ অসম অসমীয়াবোৰৰ জুবিন কিমান প্ৰিয়। এতিয়া আমি জুবিনৰ গান বোৰ শুনিও বেছি ভাগ আৰু বাকী আৰু অ', হলী বলীউডৰো গান শুনো হলীউডৰো গান শুনো। বেছিভাগ ক'ব গ'লে মোৰ জুবিনৰ গান বোৰ বেছি প্ৰিয়। এনে তুমি কে কোন মানে কাৰ গান শুনি ভাল পোৱা? নহ'লে কেনেকুৱা গান শুনি ভাল পোৱানো?
মই অসমীয়া গানো শুনি ভাল পাওঁ তোমাৰ হিন্দী গানো শুনি ভাল পাওঁ। আৰু তুমি কোৱাৰ দৰেই মই জুবিনৰ গান বহুত বেছি ভাল পাওঁ। জুবিনৰো গান ভাল পাওঁ তোমাৰ আহ পাপনৰ গানো বেছি শুনো। প্ৰায় ভাগে পাপন আৰু জুবিনৰ গানে শুনা যায়। আৰু তোমাৰ অ' বলীউডৰ আৰিজিত সিঙৰ গান শুনো আৰু চনু নিগমৰ গান শুনা যায় বেছিভাগ সময়ত। আৰু ইপিনে তোমাৰ আহ শ্ৰেয়া ঘোছালো আছে। য তেওঁলোকৰ গান বেছি শুনি কেনে ভাল পাওঁ। অ'। তুমি আহ সাধাৰণতে কেনেকুৱা ধৰণৰ মিউজিক মানে বেছি শুনা?
মই বেছিভাগতো ক'ব গ'লে সচাকে যে মই বলিউড যে গান বোৰে শুনো। যেনেক এই কা কালা চচমা। যেনেকে কালা চচমা নহলে কিবা আৰু যি যি গান আছে। মানে সেইবোৰ শুনি ভাল পাওঁ। মানে অসমীয়া গানটো এনে কেতিয়া শুনো মানে যেতিয়া মানে মন যায়। এনেকে মানে সদায় শুনা নহয়। মানে বেছিভাগ হলীউডৰো গান শুনা হয় মানে এইটো মানে হলীউড আৰু বলীউড বেছিভাগ বাকী মই বেলেগ আৰু ক'ব গ'লে গান শুনা নাযায়। বাকী মই বাজনাৰ গান শুনো বাজনা বোৰ। যি বাজে এনে বাকী তাতে গান নাথাকে খালি বাজনা বোৰে। মাত বাকী তুমি বেছিভাগ এনে কেনেকুৱা গান শুনা?
ময়ো মই অসমীয়া গান বেছিভাগ বিহুগীত ভাল পাওঁ তোমাৰ অ' ভজন আৰু ৰোমণ্টিক গানো ভাল পাওঁ কেতিয়াবা মন গ'লে তেনেকুৱা ধৰণৰ গানো শুনো। আৰু অ' বলীউডৰ গান বেছিভাগ শুনা যায়। ঘৰত কাৰণ সকলোৱে বলীউডৰ গানে ভাল পায়।
অ'। তুমি এনে হানি সিঙৰ গান শুনি ভাল পোৱা নে? হেল্ল'। হেল্ল'। হেল্ল'।